হেল্ল', চাউণ্ডটো আহি আছে অ' কৈলোগোছিলা, সানো হালকে
আহিছে আহিছে কি কৰি আছা? এই আছো ফেন লগত বহি গমৰ বে বেয়া গমৰ দিছে আজি।
অহ তাকে মই সেই একে উ উম মই সেই একে আৰু ফেনটো অলপ বহি আছো উম তাকে হে যে অৰুণাচলত আছে সেইটোতে নে কি?
নহয় জংঘল ৰিজৰ্টতো আছে আকৌ সেইটোতো চাফা কৰিলে ন'।
কোনটো অ' আচ্ছা সেইটো অ মই সেইটো কথাই কৈছিলো ত তই,
কিমান লয় জানো এশ টকামান লয় নেকি?
মই এদিন যাওঁতে আঠশ টকা বুলি লৈছো জানো কিব লৈ অ অ তেনেকেই শুধিছিলোঁ নহয় নহয় আমি খা খোৱা মেলা, মিলাই পেলাই।
অ', এই সাতশ টকা পঞ্চাশ টকা মান লয় পঞ্চাশ টকা এশ টকা
অ', যাৱাটো যাব পাই অ বৈ, ব ইগনাৰাৰেছেচাফা গৈ হওঁগে কেতিয়া যা কেতিয়াবাৰ যাবি?
উম।
ৰা এতিয়া সেইটো তাঁ ঘৰ দাদা আছে নেকি
ৰাজ নব হতঁৰ ঘৰতে আছে হ'বলা
সি না যায় ন ন তাহল আহিছে নেকি ঘৰলে
নাজানো দে থাকিব বুলি এই ৰজহত তাৰ ঘৰলৈ যাবলৈ মন য ৰজহঁতে ফোন কৰি পেলাই আহি দ অ মোক পান কাৰ্ডখন খুলিব লাগিছিলে অ, উম
হ'বই।
তই আজি খুলি দিব পাৰিবি মই ডকুমেন্ট দি দিম
তই তই আহিবি চোন আমাৰ ঘৰলে খুলি দিমই
বাৰু।
হেৰিত তাৰপিছত, ভাত পানী খোৱা হ'ল নেকি?
নাই বনাইে আছে কাম সিহঁত,
বনাইছে বা তহঁত ভাত পানী।
জানো জাতিলাও নে ৰঙলাও নাজানো।
আচ্ছা মায় মায়ে মায়ে বনাই আছে নেকি?
উম।
অ' আমাৰ মাহত পালেহি বাৰু এ ৰাতিপুৱা পাঁচটাাম বজাত পাইছেহি এতিয়া দেতা শুই আছে মায়ে ভাত বনাই আছে।
অ' অ' অ' আইতা আহিল নে নাই?
আইতা নাই অহা আইতা আৰু দুমাহৰ পিছত আহিব এতিয়া নাহে।
অ' আচ্ছা আচ্ছা।
অ' তাকে ফুৰিব- ফুৰিবলৈ যোৱা প্লেনিং বনাোৱা নাই নেকি?
উম।
ফুৰিলৈ- যোৱা প্লেনিং বোৱা নাইেকি
উম, নাই বনোৱা। পইচা নাই, পইচা পালোহে যোৱাটো হয়।
উম, বনাব লাগিব আৰু পইচা পালে।
উম, স্কলাৰশিপ পালি নাই?
স্কলাৰশ্বিপ পোৱা নাই পূৰাব লাগিব।
উম, পোৱাই লবি ৰাজেন্দ্ৰ পোজাত তোক।
অ' এ সিযো ক'বাত আছে বোলে সেইকাৰণে।
সিজুক'ত আছে ন।
দাদা সি গুৱাহাটীত চৰি কছলে
গুৱাহাটী ক'ত?
জানো গুৱাহাৰী কত।
অ' অ' আচ্ছা।
উম, সেইটো কাৰণে পঢ়ুৱা নাই মানে।
উম, ঠিকে আছ
উম, বাকী এতিয়া চব ঠিকে আছে ন' ঘৰত?
ঠিকে আছে ঠিকে আছে। তাৰপা
হ'ব ঠিকে আছে বাৰু।
ভালে ভালে পালেহি।
ভালে ভালে পালেহি আও, চব ঠিকে থাকে পালেহি আও।
গেম খেলিলি নেকি আৰু ধুনীয়া চিচ হঁতৰ লগত?
খেলিয়ে আছিলো, এ নুব্ৰা কেইটাই খেলিব নাজানে।
উম, নুব্ৰা কিটাই খেলিবই নাজানে।
ময় ময় থাকেগে প্ৰতিবাই গ'ল, উম সেইটোয়েটো, তাকেই সেইটো মানে নিজেই গোটেই কেইটা ল'বলে কিন্তু, বেলেগ একো নাই চাৰ্থপৰ এক নম্বৰ চাৰ্থফাৰ।
উম।
উম, বাকী এতিয়া, হেৰি
গা ধোলি নাই?
তো ধুলো বাৰু ৰাতি, এতিয়া অলপ দেৰি আগত গা পা ধুই আহি তই ধুলি নেকি গা পা?
না, ধুমগে মই ইমান সোনকালে গা নোধোৱে। হ'লেও এতিয়া কেইটা বাজিলে? অ' এঘাৰটা বজিলে ধূমগে আও।
অ মই এতিয়া ধুৰিম পেলাই উম মই মো তুমি মাত ধুই মেলি আহিছোঁ আৰু তাৰপাছত ভাত-পানী খামগৈ এতিয়া।
গেমো খেলিম দেই।
অকে অক।
তই জিমলে কেতিয়া যাবি?
জিমলে মোক চাৰে পাঁচটাত সেই জিমত হেৰি মাৰিব লাগিব বেগ আৰু বাইছে মাৰিব লাগিব বহুত দিন হ'ল নমৰা বাইচেপ আৰু মানে কি হ'ল বাইচেপৰ যে মায়ে যে এতিয়া বাৰবেলডাল বেয়া হৈ থাকিলে বেয়া থাকিলে মানে কি নদটো খোল খাই থাকিল। সেইকাৰণে মানে মাৰিবলে বলে হোৱা নাই। চবতকে বেছি সেইডালেই ধৰে মানে
আচ্ছা জীৱন মানুহ কিমান হয় নো
যিমান মানুহটোৰ হেৰি আমি থাক আগতে এনেই পোন্ধৰ বিছটামান থাকে।
উম।
তাকে ধৰি লোৱাতো এনে টুটেল মানুহটো এশ ডেৰশ মান আছে।
অহ অহ অহ
অ' আমি থাকোতে মানে আমাৰ লগৰকেইটা থাকে আৰু ওজো কেইটা আবেলি মাৰে মানে মানুহ আহি থাকে, গৈ থাকে নহয়।
উম, গম পাইছোঁ।
হেৰিঅ'ত কি হ'ল, লেগৰ মেচিনটো বেয়া হৈ থাকিলে। সেই লেগৰ লেগৰ মেচিনটো বেয়া হৈ থাকিলে কাৰণে মোৰ লেগ মাৰিবলে হোৱা নাই, বহুত দিন হ'ল মানে লেগ নমৰা।
বডীটো বনিব, ভৰিটো হেৰি হৈ থাকিব।
অ' এতিয়া আজিতো এসপ্তাহ মানে হ'ল লেগ নমৰা। আপাৰ বডী চব। ট্ৰেইন হৈয়ে আছে কিন্তু এইটো লেগটো ট্ৰেইন হোৱা নাই এতিয়ালেকে।
আহ, আচ্ছা ঠিকে আছে বাও।
অ' তাকেহে, এতিয়া কি কৰে জানো। আজিত কালি ঠিক কথা আছিলে, কৰিলে নে নাজানো এতিয়া? গৈ পেলাইহে গম পাবা আজিত গ'লেহে। আজি যদি ভাল কৰি দিয়ে লেগে মাৰি দিম, যদি ভাল নকৰে তেতিয়া। বেক আৰু বাইছেপ মাৰিম, বাইচেপৰ বেলেগডাল বাৰে মাৰিব লাগিব আৰু উপায় নাই।
উম, মাৰিবি মাৰিবি ঠিকে আছে দে। এ সাঁতুৰিবলৈহে মন এটা আছিলেগে ন'। পুখুৰীও নাই নহয় আমাৰ ঘৰৰ ওচৰত। থকা হলে সাঁতুৰিলেগে হয় অলপ।
আমাৰ ঘৰৰ আগফালে পুখুৰী আছো বাৰু, কিন্তু পানী বহুত হৈ গ'ল এতিয়া।
এ আমাৰ পুখুৰী আছে, বেয়া আকৌ পুখুৰীটো। যি তি বস্তু পেলাই, যাবৰ জোথ ত' পেলাই থৈ দিয়ে। বেয়া ঘিণ লাগে।
পেলাব নালাগে, পানীত প্ৰদূষণ হৈ যায় যে। অ' এতিয়া সেইটো সেইটোৱেটো। সেইকাৰণে পানীত জাবৰ-জোঁথৰ পেলোৱাটো বহুত বেয়া কথা।
বহুত বেয়া কথা দেই।
এইটো সঁচাকৈ দেই এইটো মানে, পানীত জাবৰ-জোঁথৰ পেলালে এইটো মানে মাছ, মাছৰো মানে হেৰি হয় ন', আচ্ছা-আচ্ছা, সেইটো বে হ'লেও এটা দুটা থাকে নহয় পুঠিকণা মাছেই।
উম, ক'ৰবাত বৰশী লাগিব। অ' দে মই আহোঁ। মহৰ কাৰনে মহৰ যি উৎপাত, একো কৰিবই নোৱাৰি, যি বেয়া ঠাই থাকেই হা
পুখুৰীতো।
উম, অ' পিছফালেও আছে এটা বৰ্তা হতৰ ঘৰত আছে, এই চব বেয়া আমাৰ গাঁৱত।
তহঁতৰ-তহঁতৰ এইখিনিতে, তহঁতৰ ওচৰতে ইমান নদী আছে তই তাতেই গা ধুবগৈ পাৰ দেখোন। তহঁতৰ ওচৰতে ইমান নদী আছে এইখন দ
এই সেইবোৰ বেয়া নদী। এইবোৰ ৰঙা মাটিহে, অকণমান অকণমান পানী হে আৰু পানীও বহুত গৰম হৈ থাকে। আকৌ সাঁতুৰিব নোৱাৰ, মানে গা ধুব নোৱাৰো গোটেই ৰ'দ সেইটোতে পৰি থাকে।
অ অ অ অ
উম গম পাইছো, সেইটো কাৰণে নহবা সাতুৰি থাকিলোহেঁতেন, ডেইলি গলোহেঁতেন, এই ওচৰতে আছে মই মানে চাৰি পাঁচ কিলোমিটাৰ মৌচুম হতৰ ঘৰৰ ওচৰত দুৱপা। তাত ঝাৰ্ণা এটা আছে, সেইদিনা খন গৈ আহিছিলো ফটো দেখিছয়ে চাগে। তাগামত, সেইটো মজা আছিলে পানী বোৰ ঠাণ্ডা। এ খালি ধেৰ মানুহ আহে আক'
আচ্ছা আচ্ছা, মই ফটো দেখিছিলো বাও লাইক এটা কৰি দিছিলো মই।
অহ লাইক কৰিছিলি নেকি?
অঁ অঁ লাইক এটা কৰি দিছিলো অঁ। তাই কে এতিয়া, তইতো জিম চিম নাযায় একো?
নাযাওঁ।
অঁহ ঘৰতে বহি থাক চাগে?
উম খেলো, এ ৰাতি ৰাতি কেৰেম খেলিবলৈ যাওঁ দিনতো খেলো, দৌৰো কেতিয়াবা।
কেৰেম খেলাটো এক্সাৰচাইজ নেকি?
আ, আ
গেম খেলাটো এক্সাৰচাইজ নেকি?
এক্সাৰচাইজ নহয় আও এনেই খেলো আও।
অ' অ' অ' অ' ঠিকে আছে ঠিকে আছে। মনোৰঞ্জনৰ কাৰণে খেলিব লাগে আৰু
উম, আহে গাঁৱৰে চব
আমাৰ মানে বহুত আমাৰ এইখিনিতে বেডমিণ্টন খেলি থাকে মানে মই যাবলৈ নহয় মানে ৰাতি দেৰি হৈ থাকে যে
অ' অ ' এই গৰমত বেডমিণ্টন বেয়া বেডমিণ্টন খেলিলে বহুত গৰম উঠে টো।
উম সেইকাৰণে এতিয়া খেলে আমাৰ এই মানে সেই তেনেকুৱা ব চেম্পিয়ন তেনেকুৱাহে খেলি থাকে মানে
অহ- অহ -অহ। অহ - অহ - অহ
বুজি পাইওভছাগে বলো
অ' বুজি পাইছোঁ।
উম ডাঙৰ- ডাঙৰ লাগিলে গাঁৱৰ
কালি খেলা খেলখন মানে মই আগতে বেলেগত খেলিব গৈছোঁ কালি নৱ, ৰাজহঁত এনেকে আহিলে ইফালে খেলিবলৈ গলোঁ। এহঁতৰ বৰ্ডখন আকৌ বহুত ডাঙৰ পঁচিশ চেণ্টিমিটাৰ মই আকৌ যোনখন খেলোঁ সেইখন আকৌ সৰু। সেইকাৰণে খালি গুটিয়ে মাৰিব নোৱাৰিলোঁ। আৰু ৰাজে বেয়া দিছে ৰাজে বহুত ভাল খেলে, উম কালি তাৰ যহতে জিকিলোঁ বাৰু বাকী নব আৰু ৰজতে খেলিবই নাজানে।
উম, উ হেই ৰাজে খেলিয়ে থাকে যে তাত, সেহঁতৰ গাঁৱত। উম উম এইটো কথা ৰাজে ভাল খেলে বাও দেই।
উম বালকে
মই ও কেৰম খেলিব নাজানো ভালকে আগতে খেলি চিলো এতিয়া বহুত দিন হল নেখেলা‌ মানে।
বহুত দিন হ'ল যে নাখেলা। টাইম লাগিব, দুদিন মান লাগিব তেতিয়া আহি যাব, উম।
খেলিবলে হোৱা নাই আমাৰ ইয়াত‌ খেলা নাই ন আমাৰ ইয়াত বেটমিনটন এনেকুৱা খেলে ক্ৰিকেট ফুটবল।
অ- অ অতচা।
গাঁৱলিয়া লৰা কেইটাই আও।
অঁ।
আহ, তাঁকেই হে। উম সেইটোৱেই তো, এতিয়া -ত ভাত পানী ত- ত মায়ে হে বনাই চাগে।
নাই মানে।
অ এতিয়া -এতিয়া পঢ়া শুনা কত হব এতিয়া।
অঁ নাই কৰিম আৰু মেজৰ কেমিষ্ট্ৰ্ৰী ল'লো।
মেজৰ কেমেষ্টী ললি নেকি আচ্ছা আচ্ছ। কিহত তেতিয়া হলে কেমেষ্ট্ৰি টো ভাল চাবজেক্ট তে বাও।
আহ, আহ -আহ। কেমিষ্ট্ৰী তই ললি নেকি।
মই ও কেমিষ্ট্ৰ্ৰীতে লৈছো বাৰু, একেলগে যাব পাৰিম আৰু তাকে এতিয়া মাৰ্কচিত খন‌ আনি স্কুলৰ পৰা।
উস, বহুত বেছি! ৰ'দ দিছেনে? বৰষুণ দিব চাগে দে, মাৰ্কশ্বিতখন আনিমগে। মাৰ্কশ্বিত কাই পৰসিলৈ মানে আনিম নেকি, অ পইচা দিবলৈ আছে চাৰি হেজাৰ মান।
অ' মোক ও লৈ যাব
চাৰি হাজাৰ মান দিবলৈ আছে।
মও সিমানে দিব লাগাছে চাগে দেই। মো সিমানেই দিব লাগে চাগে দেই। উম গ'লে মোকো লবি, মোকো লৈ যাবি লে যদি যাৱ, সেইকাৰণে কৈছোঁ।
অ অ, এইটো কথা নি?
হেল্ল'
অহ।
শুনিছা নাই মোক?
শুনি আছোঁ, শুনি আছোঁ।
অ মোকো লৈ যাবি‌ বোলো, গ যদি যাৱ তেতিয়াহ'লে।
হ'ব ফোন কৰিম, ফোনটো ৰিচিভ কৰিবি খালি।
অ ঠিক আছে তেতিয়াহলে হ'ব দে। অ ঠিক আছে।